আছোঁ ৰবা ঘৰতে আছো এতিয়া ৰুমত।
আজি কতো ওলাই যোৱা নাই?
উম, নাই যোৱা ৰবা আজি কেনেকে মানে অলপ পিছত যাম কিজানি, এতিয়া কেইটা বাজিল ন? মোৰ তাত টাইমটো সেনেকে খেলি মেলি হৈছে। সাতটা এঘাৰ হৈছে নেকি।
অ সাতটা এঘাৰ হয়।
অ, এই যাম কিজানি অলপ পিছত।
হয়, হয় আজি আমাৰ বতৰ ইফালে বৰষুণ দি আছে ৰবা। এতিয়া এৰিল বাৰু অলপ আগত দি আছিল। উম! তোমালোকৰ তাত?
আমাৰ ইয়াতো তেনেকে বৰষুণ অলপ অলপ কেতিয়াবাই কিন কিনিয়া বৰষুণ দি আছে।
অ, অ!
তেনেকে নাই কিন্তু তোমাৰ
হয়, হয় মানে তোমাৰ লগত আজি এটা বিষয়ৰ ওপৰত আলোচনা চা কৰিম ভাবিছিলো। অ বিষয়টো হৈছে মানে, আমাৰ এই খাদ্যক লৈ, আমি- আজিকালি মানে বজাৰত কিমান মানে ভেজাল খাদ্য মানে এনে আমি - সেইদিনা মানে মই নিজে মানে তাৰ মানে দেখিলো যে মই নিজে আম কিনি আনিছিলো। আম কিনি আনি ঘৰত- ধুনীয়াকৈ কাটি খালো, তাৰ পাছতে মানে কিবা পেটৰ সমস্যা হ'ল। মই ভাবিলো আম খালোতো এনেকে হ'ব নালাগে, পিছত মই বাতৰি কাকত চাই থাকো - তে দেখা পালো বোলে আম বিলাকত কিবা- ৰং মিহলাই, গেছ দিয়ে পকাই, সেনেকুৱা ধৰণৰ বোলে। গতিকে মই তেতিয়াৰ পৰা এনেকে মানে বজাৰত- মানে চাই চিতিয়ে বস্তু লোৱা কৰো আৰু, তুমি কি কোৱা এই ক্ষেত্ৰত!
মানে তোমাৰ আজিকালিতো এইবিলাক অ আম বিলাকতো গেছ দিয়ে কি জানি! গেছ দিয়ে তোমাৰ গেছ দি কিনু পকাই দিয়ে মানে। ৰঙে দিয়া হয়, মানে তোমাৰ চব ভেজালে হৈছে এতিয়া মানে ভেজাল মানে - তোমাৰ চব বস্তুতে তুমি ভাল বস্তু নাপোৱা এতিয়া তেনেকুৱাই হৈছে।
এই ব্ৰইলাৰ বিলাকটো বোলে কিবা এনেকুৱ ইনডেকশ্যন দিয়ে নেকি?
অ ব্ৰইলাৰতো দিয়ে ইনডেকশ্যন মানে তোমাৰ যেতিয়াাই সৰু হৈ থাকে পোৱালী বিলাক।
হয়,
তেতিয়া মানে সিহঁতে ইনডেকশ্যন দি ডাঙৰ কৰি দিয়ে মানে। আধাৰো দিয়ে আধাৰো দিয়ে কিন্তু ইনজেকশ্যনো দি থাকে তোমাৰ।
হয়, হয়।
হয়।
অ, বৰ মানে আজিকালি চাৰিওফালে চব মানে ভেজাল খাদ্য হ'ল ন!
ভেজাল হলটো চাৰিও ফালে।
বেমাৰো সেইকাৰণে বেছি হৈছে আমাৰ মানুহবিলাকৰ।
হয়, হয় বেমাৰ - বেমাৰো বেছি হৈছে।
অঁ, তাকেই টো। এতিয়া আমাৰ মানে এই এতিয়া চাবা আগতে আমাৰ মা গাঁৱৰ- মানুহবোৰৰ মানে কিমান শক্তিশালী আছিলে। আয়ুস আছিল প্ৰায় আশী, নব্বৈ, এশ বছৰ জীয়াইছিল। আজিকালি চোৱা চোন মানুহবিলাক মানে ইমান - সোনকালে বেমাৰ হৈ হৈ ঢুকাই, ষাঠি বছৰতে, সত্তৰ বছৰতে ঢুকাই। ইয়াৰ মই - কাৰণ ভাবিছো এইবিলাকে খাদ্যক লৈ বা এনেকুৱা মানে আজিকালি- মানুহ বিলাকে কষ্টও নকৰে, কি কোৱা তুমি?
কষ্ট নকৰে, তাৰপিছত তোমাৰ খাদ্য বিলাকো ভেজাল খাদ্যয হৈছে। তাৰে পিছত এই চ'ব চ'ব ফালৰ পৰা আজি কালি হেৰি হৈছে তোমাৰ।
হয়, হয়।
ৰাতিলৈকে থাকে নুশুয়, আগৰ মানুহতো ৰাতিলৈকে শুইছিল, অ সোনকালে শুইছিল। ভাত ভাত সোনকালে খাইছিল, গধূলিতে খাইছিল। আগতেতো সাতটা আঠটা বজাতে মানুহ ভাত খাইছিলে আঠটা মানতে।
অ, তাকেতো। গধূলি হ'ল মানে আৰু মানে ভাত বনাবলৈ যায়ে, যায়ে আৰু বনাই খাই শুৱে সোনকালে। তেতিয়া মানে লাইনৰো ব্যবস্থা নাছিল।
ব্যৱস্থা নাছিল আগতে সেনেকুৱা। কিন্তু ভাততো কিন্তু সোনকালে খাব পাৰিলে লাভ আছে ৰাতি।
সোনকালে খোৱাটোৱে ভাল।
হয় হয় নহয় নহয় ৰাতি কিন্তু সোনকালে খাব পাৰিলে ভাল।
বিজ্ঞানেও কৈছে এতিয়া।
হয় হয়।
যে সোনকালে খাই। সোনকালে খোৱাতে মানে আটাইতকৈ ভাল আৰু স্বাস্থ্যৰ বাবে। এইবিলাক আমি আজিকালি অ কোৱা।
এতিয়া আমাৰ গাঁৱত কেইজন দুজনমান আছে মানে তোমাৰ মানে দুপৰীয়া মানে সাত। ত নাখায় অ দুপৰীয়া নাখায় এই গধূলিতে মানে তোমাৰ খায়। সূৰ্য্য উদয় মাৰ নাযাওঁতেই সূৰ্য্য মাৰ নাজাওঁতে ভাতটো খাই দিয়ে।
অ।
মানে সূৰ্য্য বোলে উদয় নোযোৱাতে ভাত খাব লাগে বোলে।
উদ উদৈ নাযাওঁতে উদৈ যোৱাৰ আগে আগে। অ অ।
তাৰ মানে তেতিয়া তেতিয়া বোলে ভাল আছে কেইজনমানান আমাৰ ইয়াত তেনেকুৱা।
অ অ ঠিকেই সেনেকুৱা কৰিলে মানে ভাল এইবোৰ নিয়ম। নীতি নিয়ম মানি চলিলে আমাৰ মানে শৰীৰটো ঠিক থাকে দিয়চোন। এতিয়া চবা আগতে মানুহে হাল কৰ বাইছিল কিবা কিবি খেতি বাতিত কাম কৰিছিল। আজিকালি মানুহ বিলাকে মানে ধৰা চ'ব মানে। বিজ্ঞানৰ সুযোগ সুবিধা বিলাক লয়, গাড়ীত য'ত যাব লগা হ'লেও গাড়ী দি যায়। হয়নেে মেচিন বিলাক ব্যৱহাৰ কৰি পেলায় কাম বিলাক সোনকালে হৈ যায়। তাৰফলত মানে মানুহবিলাক। বেমাৰী আৰু এলেহুৱা হৈ গৈছে কি কবা তুমি এই ক্ষেত্ৰত।
অ। বেমাৰি। শিনোৰ তোমাৰ। তেনেকুৱাই আৰু চ'ব ফালৰ পৰাহে হেৰি হৈছে। তোমাৰ কাম কাম কৰে যদি সিমান পৰিশ্ৰম নকৰে এতিয়াৰ মানে।
অ', অ', হয় হয়।
চব আৰাম, কাম বিলাক চব আৰাম কামেই কৰে তোমাৰ চাবাচোন।
তাকেই।
খেতি কৰিলেও পাৰিলে আজিকালি খেতি কৰিলেও পথাৰত তাৰমানে তোমাৰ ট্ৰেক্টাৰ বিলাক ট্ৰেক্টাৰৰ লগ ভাগতে ভাল কৰিছিল।
অ', অ', হয়টো।
আজিকালি তোমাৰ ট্ৰেক্টাৰ লগাব, তাৰে পিছত মানে আজিকালি চব হাজিৰা লগাই দিয়ে, টেক্টৰৰ মানুহ বেলেগ কাটা মানুহ বেলেগ তাৰে পিছত মৰা মানুহ বোলে, চব বেলেগে কৰি আছে কিন্তু। এ যিকেইটা আৰু দুখীয়াাই সেইকেইটাই কৰে আৰু। উপায় নাপায়। তেনেকুৱা।
হয় হয়, তাকেহে মানে বহুত আজিকালি মানে এইবোৰ প্ৰযুক্তিবিদ্যা মানে যিমানেই আগবাঢ়ি গৈছে আমাৰ মানে মানুহৰ সিমানে আজিকালি মানে বেমাৰ আজাৰ এইবোৰ বাঢ়ি গৈছে।
হয় হয় হয়, বেমাৰ আজাৰ বিলাক বাঢ়িছে। তাৰেপিছত তোমাৰ আদদহ বিলাকোতো বেয়াই হৈছে।
হয় হয়, উম উম।
তুমি
হয় এতিয়া মই মানে সেইদিনা পটল কিনিব মই অলপ শাক। চবজি বজাৰ কৰিম বুলি গৈছিলো, যাই মই আনিলো অলপ শাক। চবজি বজাৰৰ পৰা আনি পিছত ঘৰত মই আগদিনা আনি থলো, পাছদিনা গোটেইবিলাক পচিয়েই গ'ল নহয়। পটল কিবা কিবি, হয় হয়। সেউজীয়া একদম সেউজীয়া সেউজীয়া ধুনীয়া মোক কৈছো বোলে। সতেজ হয় দাদা লৈ যাওক, এনেকে আনিলো অনাৰ পিছত মানে তাত সেনেকে পচি যায়, তাৰ পিছত আকৌ মই টিভিত দেখা পালো, যে এইবোৰ মানে এই পটল বিলাকৰ বোলে কিবা ৰং ৰং মিহাই কালাৰ এনেকুৱা কেমিকেল যুক্ত ৰং দি মানে সতেজ কৰি থয় বোলে। শাক চবজিবোৰ আজিকালি যদি শাক চবজিতো সেনেকৈ ৰং দিয়ে তেতিয়াহ'লে চোন মানুহ আমি খাদ্য খাই আছো নে বিষ খাই আছো মানে একো পাৰ্থক্য নোহোৱা নাইন হৈছে।
পাৰ্থক্য নোহোৱা হৈছে তাকেইতো। আৰু তোমাৰ হেৰি এই ফ্ৰিজত কিন্তু বস্তুবিলাক থব নালাগে পাৰিলে ফ্ৰিজত। তোমালোকে থোৱা নেকি ফ্ৰিজত এইবিলাক। এ আমাৰো থোৱা যায় মানে কিন্তু ফ্ৰিজত থলে বস্তুবিলাক বেয়া নহয় কিন্তু। আৰু তোমাৰ দেহৰ ক্ষতি কৰে কিন্তু। মানে বেমাৰ আজাৰ হব তেনে গতি, মোৰ হিচাপত কিন্তু ফ্ৰিজ টো একো ভাল বস্তু নহয়। তোমাৰ
তাকেইতো। এতিয়া মানে আমাৰ আগৰ দিনত টোতো ফ্ৰিজ ত্ৰিজ এইবোৰ একোৱেই নাছিল। হয়নে নহয়? এতিয়া যিমানেই মানে এইবোৰ মানে বৈজ্ঞানিক বস্তু ওলাইছে এতিয়া ফ্ৰিজটো মানে কোৱা হয় যে বস্তুটো বেয়া হৈ নাযায় যাতে ভাল নোহোৱাকে বাবে ৰখা হয়, কিন্তু কই এতিয়া মানে বিশেষ মানে বহুতে কয় যে ফ্ৰিজৰ পৰা খাদ্য খাই মানে খোৱাটো ইমান মানে স্বাস্থ্যসন্মত নহয়। এনেই খাব পাৰিবা তুমি, গোন্ধ নোলাই বা বেয়া নহয়। কিন্ত মানে ইমান স্বাস্থ্যসন্মত নহয় বুলিয়েই কৈ দিয়াচোন।
তাকেইটো যিটো মানে তাক। সেইটোৱে মই ক'ব বিচাৰিছো, মানে তোমাৰ কিমান দেহৰ কাৰণে ভাল নহয়, কিন্তু তুমি খাওঁতে খাব পাৰিবা কিন্তু দেহত মানে হেৰি কৰিব তোমাৰ দেহত ক্ষতি কৰিব মানে তোমাৰ হয় হয় আৰু তাত মানে এইবিলাক এটা মিচিন জাতীয় বস্তু তাত ঠাণ্ডা কৰি ৰাখে বস্তুটো মানে যিবিলাক বস্ তো সেইবিলাক বেয়া নোহোৱাৰ কাৰণে ঠাণ্ডা মানে ঠাণ্ডা কৰি ৰাখে তাত ঠাণ্ডা কৰি ৰাখিলে সেইটো তোমাৰ নেচা নেচাৰেল নহয় নহয়
নহয় হয়
যেনেকে আমি ইয়াত বাহিৰত থলে সেইটো তেনেকে ন
হয় হয়
এইটো কিন্তু আজিকালি চবৰে ঘৰতেতো থাকেই ফ্ৰিজ পাবাই ফ্ৰি -ফ্ৰিজটো পাবাই, ইনভাৰ্টাৰটো পাবাই।
অ আৰু এই যে তোমাৰ এইবোৰ মানে ইয়াত কাৰেণ্টতো মানে কিছুমান খাদ্য বনোৱা এনেকুৱা মানে সঁজুলি আছে নহয়। উম ব্ৰেড টচ কৰে বা সেই গৰম পানী উতলোৱা এইবোৰ কেটলি, অ কেটলিবোৰ থাকে এইবোৰত ত মানে তা মানে কাৰেণ্টৰ জৰিয়তে মানে গৰম কৰি এ জানো কাৰেণ্টৰ জৰিয়তে গৰম কৰি যিটো গৰম পানী আৰু এই জুইত বা এনেকৈ এ আ জুইত সেকি যি টো হয় গৰম পানী সেইটোতো নিশ্চয় পাৰ্থক্য আছে।
আৰু তোমাৰ হেৰি ওলাইছে নহয় এটা মানে এতিয়া ভাত এইবিলাক তো হেৰি বনাব পাৰি, ৰাইচ কুকাৰটো আছে তোমাৰ আৰু এ টা যি ওলাইছে এতিয়া গেছ চিলিণ্ডাৰ নহ'লেও পাৰি যে কাৰেণ্টত
অ অ হয় হয় হয় হয় অ সি খন আমাৰ আছে হয়, এ এই এই ইণ্ডাকচন নেকি?
ইণ্ডাকচন অ হয় দিয়া মানে সেইটো কিন্তু ভাল নহয়।
অ সেইটোত মানে আমাৰ খাদ্য বনোৱা হয় এনেকে লাইট - লাইট জ্বলে সেইটোত মানে টিপি দিলেই পুৰা শব্দ হয় গৰম হৈ যায় পত টপকৈ আচৰিত বস্তু, নয় হয় সি সিদ্ধ হয়।
টো সিমান
অ অ তাকেইতো।
এইবিলাক মানে মাজতে আনি আনিছিল আমাৰ ইয়াত গাঁৱত দু তাৰ মানে মানে চিলিণ্ডাৰ চিলিণ্ডাৰৰ দাম বাঢ়তে। এ এ লৈ আনিছিল তেনেকে কিন্তু আ আৰু লাইট নহলে তো দিগদাৰে।
লাইন নহ'লে কামেই নাই ইহনৰ, হহ হ হয়।
কিহত বনাবা?
হয় হয়। উম মানে এইবিলাক মানে ইমানে মানে যন্ত্ৰ পাত টো সেই সঁজুলি হৈছে সিমানে আমাৰ মানুহবিলাকৰ মানে বেমাৰ - আজাৰ বোৰ মানে বাঢ়িছে বা ৰোগবিলাক বাঢ়ি হয় নে?
হয় হয় তাকেইতো।
আৰু কয় যে এইবোৰ মানে ইচ তিলৰ বা এই এইবোৰ মানে দিচপাতত খাদ্য খাব নালাগে। কা আমাৰ আগৰ দিনত কাহ - পিতলত পিতলৰ বা কাঁহৰ কাঁহীত খাইছিল। এইটো এটা গুণ আছে কিন্তু।
তেনেকুৱাই, ঠিক আছে দিয়া ভালে লাগিল তোমাৰ লগত কথা পাতি আজি।
ঠিক আছে দিয়া আজি ৰাখিছোঁ ইমানতে ধন্যবাদ।
এ ধন্যবাদ।